হেল্ল'
অ' কোৱা।
অ' কি।
হেল্ল' হেল্ল' অ' শুনিছা নে? অ' মই এনেই আছো, উম, আছো এনেই। তোমালোকৰ ফালে নেটৱৰ্কতটো অলপ পোৱা নাই নেকি ন।
কেতিয়াবা কেতিয়াবা প্ৰব্লেম দিয়ে।
অ' অলপ মানে মাতো লাগি আহিছে।
অ' হয় নেকি।
উম, এতিয়া আহিছে বাৰু বাৰু কোৱা তুমি কি কৰি আছা?
মই এনেই আছো বিচনাতে পৰি আছো আৰু। বতৰটো বেয়া যে আজি বৰষুণ দি আছিলে মানে।
অ'
সেইকাৰণে তাত আৰু যাম বুলি ভাবিছিলো, বৰষুণ দি থকা পৰা নগলো মানে আজি।
অহ' মানে ঘৰতে আছা ন।
অ' ঘৰতে ঘৰতে তুমি?
আহ, হা।
তুমি ক'ত আছা এতিয়া।
অ' মই ঘৰতে আছো।
অ, ভাত, পানী খালা?
উ, ভাত নাই, খোৱা দেই মানে আজি শুৰি উঠা দেৰি হ'ল। উমৰি পিঠাতে হ'ল চাহ, তাহ দেৰিক খাইছোহে, এঘাৰটামান বজাত।
আহ।
উম, হ, মউল আহে তে।
আহ তুমি নিজে বনোৱা নে।
ভাত নহ ঘৰতো বনাই মইও কেতিয়াবা বনাওঁ আৰু।
আহ।
উ, তমি খাবা।
মই খালোঁ অলপ আগত। মোৰ মানে আজি হেৰি হ'ল, শুই উঠিলো ৰাতিপুৱা তালৈ যামগৈ হেনে। বৰষুণ দি থকাৰ পৰা আকৌ নদা কলে যে লগৰকেইটাই আকৌ শুধিলো মানে। তাৰপিছত অলপ আগত উঠিছোঁ, উঠি মেলি ভাত চিধাই ভাত খালোঁ আৰু এতিয়া। বহি বিচনাটো কৰি আছো আৰু।
বাকী তে বৰ বতৰো এইখিনি ৰ'দ দি আছিলে, এইদিনা তুমি আকৌ ডাৱউৰীয়া কৰিছেগে আৰু।
অ, কালিলৈকে তো, ব ৰ'দে দি আছিলে ন, ইমান টান গে ৰ'দ দিছিল। ছিল গৰমো ইমান হৈছিলে আজি পতক তাকে আৰু বৰষুণ দি দিলে।
উম।
এ, আমাৰ হয়, তালৈ তিনচুকীয়া যিদিনাখন যাম বুলি ভাবো সেইদিনাখনে বৰষুণ দিয়ে।
তোমাৰ বৰষুণ দি দিলে, বতৰটো ঠাণ্ডা কৰিলে। উম, নহায়। তোমাৰ গৰম মানে থাকিবলৈ নোৱাৰো মানে যিহে গৰম পেলাইছিলে।
অ'।
উম।
আমাৰ সেইকেইদিন এনেকুৱা হয়, ইয়াৰ পৰা ওলাই যাওঁতে বৰষুণ দি থাকে। যেতিয়া আৰু অলপ যাওঁ, আৰু তেতিয়াৰ পৰা আকৌ ৰ'দ ওলাই দিয়ে। এনেই মানে ৰেংগুট, চেংগুত লৈ যোৱা হয়। বৰষুণ দি উল আকৌ ৰেংকুট ইয়াৰাৰ পিন্ধি লওঁ পিন্ধি কিনে, বেছি শদিয়াৰ পৰা নহয়, তাৰ পৰা ৰ' দি দি'ব আকৌ।
তোমৰ এনে, অৰিজিনেল ঘৰটো মানে শদিয়াত নেকি?
অ, সদিয়া।
অ, মানে শদিয় পৰা মানে, অ, ইয়াত আহিছা ন। আচ্ছা, ইয়াত আনি অহা কিমান দিন হ'ল?
এ, তাত। চাৰিদিনমান গ'ল নেকি, চাৰিদিন।
নহয়, হয়, মানে অ, মানে ইয়ালৈ অহা আইতাক কিমানি হ'ল তিনিচুকিয়া। কেলে
অ, তাত, তাত আমি আমাৰ এতিয়া হেৰি, ষোল্ল দিনমান হৈছে নেকি।
অ, উম, মানে নতুনকে মানে কামটো জইন কৰিলা যে, সেইটো কাৰণে মানে আছা ন।
অ'।
অমাৰ, আমাৰ ৰুম লৈ আছা আৰু।
ৰূম নহয়, আমি ইয়াৰ পৰা যাওঁ, শদিয়াৰ পৰা যাম। সদিয়াৰ পৰা অহা, যোৱা কৰিম।
অ', অ', ইমান দূৰৰ পৰা অহা, যোৱা কৰা।
অহ।
এতিয়া ভাবিছোঁ আৰু এইকিদিনতে তাত গৈ মেলি ৰুম ল'মগৈ বুলি ভাবিছোঁ মানে।
অহ', অহ', উম'। এতিয়া মানে সদায় অহা যোৱা কৰা হয় ন'।
গ'লে মানে ডাইৰেক্ট ইয়াৰ পৰা যাওঁ, আৰু নহ'লে বাকী কেইদিনত ঘৰৰ পৰাই কৰোঁ।
অহ।
অহ, বাকী খেতি-বাতি কৰিছেনে নাই তোমালোকৰ?
খেতি-বাতি আমাৰতো এনেকে মানে অহ, ফিলবাৰত কৰে, মইতো তোমাৰ এতিয়া এনাহঁতত থাকো ন'। এনাহঁতৰ এইফালে নকৰে খেতি-বাতি। উম, বাকী আমাৰ ঘৰৰ ফালে কৰে বাৰু।
অহ, তোমাৰ অৰজিনেল ঘৰ ফিলবাৰী নেকি,?
ফিলবাৰি, কিন্তু মই সৰু পৰা মানে এনাহঁতৰ ঘৰত থাকো।
অহ।
উম, উম।
এ ঘৰত কোন কোন আছে বা?
এনাইহঁতৰ ঘৰত?
নহয়, অৰিজিনেল ঘৰ ফিলবাৰীত।
অহ, পাপা আছে, ভন্টি দুজনী, ভাইটি এটা। আইতা আছে। উম, তোমালোকৰ?
আমাৰ মই মা-দেউতা বা তিনিজনী আছিলে দুজনী বিয়া হ'ল এজনী আছে আৰু এতিয়া।
অহ, আমাৰ এনাহঁতৰ ঘৰত এনাই মামা তাৰপিছত মামা সেহঁতৰ ল'ৰাটো আছে মামী মই।
অহ।
উম।
ধৰক কোন খৰছে বাৰু।
তোমাৰ থাৰ্মেলগেট কয়।
হা, হা?
থাৰ্মেলগেট পায়, থাৰ্মেলগেট।
অহ।
উম।
বাকী এনেই তোমাৰ হেৰি, কি কৰি ভাল পোৱা এনেই?
অহ, এনেইতো তেনেকে ভাল লগা কাম নাই আৰু এনেইও চবেই ভাল লাগে।
অহ।
উম, তোমাৰ?
মোৰ এনেই হেৰি ক'ৰবাত, ফুৰিবলৈ যাবলৈ ভাল লাগে আৰু। মই এনেই ভিডিঅ' গেম খেলি ভাল লাগে। মই মানে গেম বহুত খেলোঁ। দিনৰ দিনটো গেম খেলি থাকিলেও, গেম খেলিব পাৰিম মানে মই।
মনে কি খেলা ফ্ৰি ফ্লায়াৰ, পাবজি।
মই আগতে পাবজি খেলিছিলোঁ, তাৰপিছত মাজতে হেৰি মোবাইলটো বেয়া হৈ গৈছিলে মানে তেতিয়া একাউটো লগৰ এটাক দিলোঁ খেলিবলৈ সি হেক লগাই লগাই খালি মেলি বেন কৰি পেলালে। তাৰপিছত এতিয়া মোবাইল এজেন খেলোঁ আৰু।
মোৰ মানে তোমাৰ তুমি যদি এতিয়া গেমত যদি সোমাই যা ত গেমলে মানে মনতটো গৈ থাকে হয় নে নাই?
অহ। গেম খেলিলে মানে-মানে আৰু গেম খেলি থকাত কোনবাই দিষ্টা ষ্টাপ কৰি থাকিলে মানে বহুত খং উঠে মানে।
অ অ হয়।
কেতিয়াবা এনেই চিৰিয়াচ গেম হৈ থাকে ন, পুৰা হাৰা জিকাৰ লগত, তেতিয়া যদি কোনোবাই অশান্তি কৰি থাকে তেতিয়া বহুত খং উঠি যায় মানে।
গম পাইছো ল'ৰা মানুহৰ কথা।
অ।
এনেই আৰু নহ'লে ক'ৰবাত ঘূৰিব, ফুৰিব যাওঁ আৰু আমাৰ ওচৰতে অৰুণাচল আছে যে তাতে অৰুণাচল ফালে গৈ থাকোঁ ফুৰিবলৈ, গা ধুবলৈ,
এ তোমালোকৰ শদিয়া চাফা খোৱা পৰে ন?
অঁ চাফা খায়াই আৰু মেইন ইয়াতে।
মোৰ লগৰ এজন আছে।
অহ।
উ মানে আগতে হেৰি তিনচুকীয়াত আছিলে ত আমি লগ-লগতে পঢ়া মানে এল পি স্কুল আৰু। তাৰপাছত এ হাই স্কুল ইয়াতে দুবছৰমান পঢ়িলে। তাৰ পাছত সি সদিয়ালে গ'লগে তেতিয় পৰা মানে যোগাযোগ নাই আৰু। আৰু ইমান।
অহ। এ চাবা খ
অ চাফা খোৱা হয়।
অহ কি নাম আছিলে?
ল'ৰাটোৰ নাম অনুপম আছিলে।
অহ।
অনুপম চাব-চাবত ধোৱা নে কি বুলি আছিলে।
অহ।
নামটো চিনি পোৱা নেকি?
নামটো এনেই অনুপম বুলি কলে এতিয়া অনুপম কেইবাটাও আছে নহয়, টাইটেল খিনি বাৰু ইমান ভালকে গম নোপাওঁ।
অনুপ-ম- মোৰ দাদা এটা আছে, মোৰ লগৰ দুটা আছে অনুপম নামৰ।
এইকেইদিন পুৰা জ্বৰ, চৰ্দী, কাহ হৈ আছে আৰু।
উ বেমাৰ ন বতৰটো পৰা উম হৈছেই।
এই বতৰটোৰ পৰাই আৰু মেডিকেল যাব মন নেযায় নহয় আৰু মেডিকেল গ'লেও আমাৰ ইয়াত ডক্তটৰে নেথাকে।
অ আৰু মোক ক'ব গ'লে মেডিকেলত মানে মোৰ সোমাবলে মন নাযায়, যাবলৈ মন নাযায়।
আহ।
তোমাৰ সেই মেডিকেলৰ কামে কৰি আছো আৰু, কৰি আছো মানে, নাৰ্ছিং পঢ়ি আছো আৰু।
আহ।
হেৰি কিছুমান জেগাত পুৰা গোন্ধ ওলাই যায়। সেইটোৰ মানে বেছি সহ্য নহয় মানে মেডিকেলৰ। চফা তফা ভালকে নকৰে পুৰা কিবা কিবি গোন্ধ ওলায়।
অ',
মই ৰিচেণ্টলি তোমাৰ ডিব্ৰুগড় হেৰিত আছিলোগৈ ত' মানে আমাৰ আপা এজনী হেৰি হৈছিলে তাত মানে দুদিনমান থাকোঁতে অৱস্থা বেয়া হৈ গৈছিলে মানে।
অ',
খাই বাৰু ভিতৰত গ'লে মানে কিবা গোন্ধ মাৰে তাত মানে ভিতৰত সোমাই থাকিব নোৱাৰো
তোমাৰ এইটো হস্পিতেল জেগাত বোৰত মানে এইবোৰ হয়ে মানে আৰু তাত মানে মেডিচিন বোৰ হেৰি কৰা হয় ন
অ',
কাৰণে মেডিচিনৰ গন্ধয়ে কিবা গন্ধয়ে
ৰাতিও গৰম হয় নহ'লে তাৰপিছত বৰষুণ দি দিয়ে। এ বাহিৰে বৰ ফোন দিলে ভিতৰতে সোমাই থাকিবলগীয়া হয়, মহ ইমান ওলাই তাৰপিছত বৰষুণ নিদিলেতো এনেই গোটেই ৰাতি ঘূৰি ফুৰোতে যায়গেটাত। খোজকাঢ়ি খোজকাঢ়ি, এইখন দোকান এখনলৈ যাওঁ আৰু তাত। খন্তেক বহো কিবা চাহ খাওঁ। তাৰ পৰা আকৌ বেলেগ এখন দোকানলৈ যা তাত আকৌ বহু সেইখনতে। এনেকৈ কৰি কৰি গোটেই মানে গোটেই ৰাতি কটাই দিওঁ আৰু।
ভাত খালা নে?
হাঁ হাঁ?
ভাত খালা নে?
অ', ভাত খালোঁ খালোঁ।
অ', কিহৰ লগত খালা আজি?
উ, এনেই কিবা ফুৰিব ছুৰিব যোৱা পল্নে নাই নেকি?
ফুৰিব যোৱা ফুৰিব যোৱা প্লেনিংটো এতিয়ালৈকে বনোৱা নাই বাৰু। তোমাৰ টাইমে পোৱা নহয় ন'।
আমিটো গৈ থাকোঁ বাৰু।
উম, তোমালোকৰনো লৰা মানুহৰ গৈয়ে থকা হয় আৰু।
অ', অ', এনেই এনেকে প্লেন নবনে মানে যেতিয়া প্লেন বনা মানে দূৰত যাম ক'বাত। ভালকৈ যামগৈ যেতিয়া বনাওঁ তেতিয়া কোনো এটা নোলাই মানে, তেতিয়া সেইটো প্লেন মানে এনেই বনোৱা হয় আৰু লগৰখিনি পূৰা গ্ৰুপ খুলিব হোৱাটছপত চবকে এড কৰিব আৰু আম আমুক তাৰিখে আমুক তাৰিখে যাম, এনেই এনেই যাম কৈয়ে থাকে, তাৰপিছত যিদিনাখন যাবলৈ হয় অ, সেইদিনাখন খুব বেছি চাৰি তিনি পাঁচটি এনেকৈ ওলাইগৈ। এনেই পতককে বনোৱা প্লেন বিলাকত হয় মানুহ। অ', এনেই বৈ আ এতিয়া পটককে ওলাই হয় যে তেওঁ বেছি মানুহ হয় মানে, যেতিয়া প্লেন বনাই মেলি এনেই যাবলৈ ওলাম আৰু সেইদিনাখন যোৱা যাওঁতে মানে খুব বেছি বেছি পাঁচটা চাৰিটা সেনেকেই হয় আৰু
উম,
আমাৰ স্কুলৰ গ্ৰুপটো হত প্ৰতি বছেৰে বনে নতুনকে এটা এটা গ্ৰপ মানে প্ৰতি বছৰে তাৰপিছত এইবছৰ অকলে হৈছে মানে চব মানুহ চব ল'ৰা-ছোৱালীবিলাক আহিছিলে। চাৰি-পাঁচটা মানৰ বাদ দিয়া আৰু হেৰি হেৰিতো এতিয়া নাই বাহিল চাগে আৰু। বাকী ইয়াত থকাখিনি চবেই আহিছিলে বাৰু। আমি মেট্ৰিক দিয়াৰ পৰা মানে মেট্ৰিক দিয়া বছৰতে চবে আছিলো একেলগতে। চবৰে গৈছিলো। তাৰ পৰা প্ৰতিবছৰে হেৰি মানে একবাৰো নহয় মানে। এনেই হেৰিটো কৰা হয় আৰু।
উম।
তাৰপিছত এনে বাকী লগৰখিনিৰ লগততো গৈ থাকো। কালিও গৈছোঁ। ৰয়িঙত গৈছিলোঁ গা ধুবলে।